হেল্ল',
কি কৰি আছা? হা কি কলা?
এই মই অলপ খানা বনাই বনাই এইটো এনেই বহিও আছো।
অ', হয়। নেকি অ মই তোমাৰ এই বাহিৰতে বহি আছো। অলপ স তোমাৰ নিউজ চাই আছিলো। মোবাইলত এই যে আজিকালি যে কিবা কিবি হয় যে ছোৱালী মানুহে মানে তোমাৰ ছোৱালীয়ে যে তোমাৰ ল'ৰাক যে কিবা কিবি মাৰি দিছে আজিকালি সেইবোৰ দিল।
অ', হাজবেণ্ডোক মাৰাটা ঘ নিকছ অ,
উম', উম, হয়। হয়। উম, সেইবোৰ চাই আছিলো। তোমাৰ মানে বহুত এনেকুৱা কেচবোৰ হৈছে ন তোমাৰ এইবোৰ এ চাই আছো। আগৰ দিনতো তোমাৰ ছোৱালী মানুহকে মানে ছোৱালীক আৰু মহিলাক মানে কেনেকুৱা কৰিছিলে তোমাৰ। বহুত বেয়া বেয়া অত্যাচাৰ কৰিছিলে মহিলাবোৰক ন। ত' এতিয়া তোমাৰ সেনেকুৱা যে মহিলাই যে পুৰুষক এনেকুৱা কৰিছিলে এ ভাইৰেলে কৰি দিলে যে ভিডিঅ'বোৰ।
অ', অ', অ'।
আৰু তোমাৰ এনেকুৱা মানে সেইবোৰ ন তোমাৰ আগৰ দিনত বহুত থৈছিল ন সেইবোৰ ল লুকোৱা গৈছিল। আজিকালি মানে এনেকুৱা হ'ল তোমাৰ ইনষ্টাগ্ৰাম সেই চচিয়েল মিডিয়া কাৰণে বহুত তোমাৰ ভাইৰেল হৈ যায় সেইবোৰ ভিডিঅ' বোৰ হয়নে?
তুমি ঠিকেই ক'লা।
বহুত হয়।
আগতে মানে এইটো নাছিলে ইমান গম পোৱা নাছিলো মানে হৈ আছিলে। এনেকুৱা তেনেকুৱা মানে খবৰবোৰ হৈ আছিলে। কিন্তু ইমান গম পোৱা নাছিলো এতিয়াৰ মানে ছ'চিয়েল মিডিয়াৰ দ্বাৰা আমি কণা কণাৰ মানে নিউজবোৰ পাওঁ মানে ক'ত কিবা হয়।
হয়।
ক'ত কিবা হয় মানে কাললৈ এক্সিডেণ্ট হ'লে নিউজবোৰ পাওঁ। আমি সেইকাৰণে চ' চ'চিয়েল মিডিয়া ক'ব গ'লে ভালো হয় হয় কি নহয়?
উম, উম, হয় ঠিকেই ক'লা আৰু তোমাৰ যে আজি আজিকালি মানে যেনেকুৱা হয় ন তোমাৰ কিবা এ এটা এটা ভিডিঅ' তুমি চাই থাকিবা যেনে কিবা একচিদেন্ট চাবা ন। সেইবোৰে আহি থাকে তোমাৰ এনেকুৱা হৈ যায় মানে। তুমি যি চাবা ভিডিঅ' সেইটো ৰিলেটেড আহি থাকে। তেনেকুৱা হৈছে তেতিয়াহে গম পোৱা যায় বেছি কে জোৱাই তোমাৰ যে ইমান এই মানে আমাৰ কি কি হয় আছে পৃথিৱীত মানে সেইবোৰ মানে গম পোৱা যায় ধৰক কোন কোন জেগাত এনেকুৱা নহয় যে ইয়াতে নহয় বহুত মানে বাহিৰৰ জাগাতো এনেকুৱা বহুত কিবা কিবি কেচবোৰ হৈ থাকে হয়নে।
হয়, হয়, তুমি ঠিকেই ক'লা বাহিৰৰ জাগাতো হৈ থাকে মানে উম
মানে আজিকালি এনেকুৱা হৈছে ন তোমাৰ মানে চচিয়েল মিডিয়াৰ পৰা আমি বহুত কিবা কিব মানে জানা হৈ গ'লো আৰু বহুত বাহিৰত কি হৈছে কি হোৱা নাই মানে বহুত কিবা কিবি মানে সেইবোৰৰ কাৰণে মানে সেইবোৰৰ পৰা আমি আলাৰ্টো হ'ব পাৰিম ন। অ' মানে বাচিব বহুত ভাল হয় কিন্তু।
আৰু চ'চিয়েল মিডিয়াক বেছি ভৰসা কৰাও ভাল নহয় স্কেমো হয়।
উম, উম। হয়, সেইটোতো হয় তোমাৰ। এইটোতো স্কেম হয় স্কেম মানে তোমাৰ চ'চিয়েল মিডিয়া মানে যেনেকুৱা হ'ল তোমাৰ ৰিলচ মানে ৰিলচ ভিডিঅ'বোৰ সেইবোৰ ভাইৰেল কৰাটো ভাল হয় হা। কিন্তু মানে তোমাক কেনেকুৱা এ মানে কি এনেকুৱা থাকে ন। কিছুমানৰ মানে পাৰ্চনেল লাইফৰ মানে সেনেকুৱা ভিডিঅ' চিডিঅ' কৰি ভাইৰেল কৰি দিয়ে। আৰু আজিকালি মানুহ মানে মৰি থাকিলেও তোমাক বচাব নাযায় মানুহবোৰে। কি কৰি ভিডিঅ' বনাই ভাইৰেল কৰি দিয়ে উম হয় এনেকুৱা হয়। উম, উম, হয়।
সেই মানে চব মানে সেইটোৱে হৈ ছে মানে বিজনেচ মানে চবেই মানে
ভাইৰেল হোৱাৰ কাৰণে আজিকালি মানে এটা এইটো মানে চবৰে এ মানে এটা থাক এই যে চবৰে এনেকুৱা হৈ গ'ল ন আজিকালি যে যোনে হলেও মানে ভাইৰেল হৈ যাম বুলি সেনেকুৱা ভাবে আৰু। চবে সেইকাৰণে। আৰু বহুত কিছুমান থাকে কষ্ট কৰিও ভাইৰেল হৈ যায়, নিজৰ মানে লাইফ- ষ্টাইলৰ ভিডিঅ' বনাই, বহুতে কিবা কিবি কষ্ট কৰি বনাই আৰু বহুত- তে মানুহ এনেকুৱা আছে যে তোমাৰ কিবাকিবি হ'লে দুৰ্ঘটনা হ'লে মানে সেইটোও তোমাৰ ভিডিঅ বনাই কিনে দি দিয়ে- নিজৰ ভিউজ আহিবৰ কাৰণে সেনেকুৱা কৰি দিয়ে ভাইৰেল হ'বৰ কাৰণে।
আৰু কোনোবা মেজ মে কৌ- কোনোবাই মিছ মানে বেলেগৰ এনেকুৱা ভাৰত এ আই দি বেয়া ভিডিঅ' বনাই। তেনেকুৱা ধৰণৰ মানে, এ এইবোৰো মানে বাহ এ আইৰ- এয়াই মানে ভাল ভাল বিপয় কৰে মানে- এয়া সেইটো বহুত ভালো হৈছে আৰু বহুত বেয়াও হৈছে।
উম' তোমাৰ কিছুমান মানুহে মানে- এ আইৰ বেয়া ব্যৱহাৰ কৰে আৰু কিছুমানে ভাল ব্যৱহাৰ কৰে ন। সি মানে মানুহৰ ওপৰত আছে আৰু এ আইটৌ থোৰে না মানে সেনেকুৱা জানিব। পাৰে ন মানে বহুত আছে মানে কিন্তু, এনেকুৱা কৰি- তে এডভান্সটো কৰিছে এ আই এ আইকো মানে এনেকুৱা এডভানস কৰিছে- যে মানে সেনেকুৱা বুজি পাই যে, কি বেয়া হয় কি ভাল হয়। তথাপিতো এতিয়ালৈকে মানে ইমান ভালকে এডভান্স হোৱা নাই আৰু এ আই তোমাৰ। সেইকাৰণে মানে বুজি নাপায় ন তোমাৰ কিবা মানে ভালে কৰিব দিছে নে বেয়াই- মানে হলেও তোমাৰ কিবা এনেই বেয়া কিছুমান থাকে যে তোমাৰ কিছুমানে বেয়াকে কিবা- কৰিলে ন, মানে এ আইক কিবা বেয়া কৰিব দিলে। কৈ দিয়ে আৰু এ আইয়ে যে মই এইটো কৰিব নোৱাৰো, এইটো ই আল দি ই এন মানে ইল্লিগেল হয় বোলি সেইবোৰ কৈ দিয়ে আৰু এনেই, সেনেকুৱাও স হয়।
কিন্তু, কিন্তু আজিকালি মানুহৰ মানে তোমাৰ- এ বহুত মানুহে মানে, যিহেতু ফটোগ্ৰাফাৰ- ফটো ডিজাইনাৰ ফটো এডিটাৰ সেইবোৰৰ মানে এ আইয়ে জব খাই দিল। কিমান বছৰৰ মেহনতবোৰ খাই দিল আৰু ডিজাইনাৰ ফট- টোগ্ৰাফাৰ আৰু ইঞ্জিনিয়াৰৰ কামবোৰ বহুত- তেই মানে বহুত এ আইয়ে মানে- মানুহৰ জ জব মানে যিমান বছৰৰ ট্ৰেইনিং সেইবোৰ চব খাই দিল। চব মানে এ আই এতিয়া ই- চিলি মানে অটো মানে ডাইগ্ৰেচন বনাই দিয়ে, কেনেকুৱা কি? কৰিব লাগে এভ্ৰিথিং মানে, ফটো হওক এডিটখিনি হলেও ভি- ভিডিঅ' এডিটখিনি‌ কৰিব, এডিটিংয়ে হওক মানে বহুত বস্তু মানে বহুত-
কিছুমান ভালো হৈছে আৰু তোমাৰ। মানুহৰ বেয়াও হৈছে মানে, এনেইতো তোমাৰ বহুত মানুহৰ মানে ভাল হৈছে।
অ' কিমান মানুহে যি যিহেতু এক্সপেৰিয়েঞ্চ লৈকে বহি আছে, তোমাৰ ফটো এডিটৰ- ভিডিঅ' এডিটিং, সেইবোৰৰ এতিয়া কামেই নাই চব এ আইয়ে কৰি দিয়ে তোমাৰ। এ আই সেই কিবা বনাব দিলে সেইটো- এনিমেচন বনাই দিয়ে, আজিকালি মানে- আঁহ বহুত মানে, এ আই মানে পাৰফেক্টো কৰা হৈ গৈছে। তাৰপিছত, - মানুহবোৰৰ মানে, যিমান- বছৰৰ মানে ধৈৰ্য্য আছিলে, ট্ৰেইনিং লৈছিলে। চব মানে চেছে হৈ গৈছে।
হয়, তেতিয়া মানুহৰ মানে- কাম মানুহৰ মানে এনেকুৱা হৈ গ'ল যে, মানে কাম নাইকিয়া হৈ গ'ল এতিয়া। মানে কামটো বিচাৰি ফুৰিব লাগা হ'লগৈ, মানে এনেকুৱা হৈ গ'ল মানে চব এ আই। কৰি দিলে যে মানে মানুহে এতিয়া কাম কৰি কেনেকা খাব নিজৰ মানে কেনে
যেনেকুৱা যি বস্তুত মানে সিহঁতে ট্ৰেইনিং লৈছিলে। যি বস্তুত সিহঁতে ইমান বছৰৰ পৰা। সেইটো লৈ আছিলে মানে সেইটোৱে সেইটোৱে সেইটোৱে কৰিব নোৱাৰা হল বোলে
উম' উম' হয়, কিন্তু সেইবোৰতো তোমাৰ এ আই যে যোনটো কৰে ন, সেইবোৰতো তোমাৰ ষ্টাফ যেনেকুৱা থাকেই ন, তোমাৰ এ আই তো পৰে। ত' এ আই ক ত' শিকাবৰ কাৰণে মানুহে শিকায় ন' তোমাৰ এনেকুৱা বহুত আজিকালি এনেকুৱা প্লেট ফ্ৰম ওলাইছে, ধৰা এনেকুৱা বহুত আ মানে এপবোৰ সেনেকুৱা, এইটো ওলাইছে ন। সেইবোৰ মানে সেইবোৰেদি মানে তোমৰ এ আইয়ে মানে। শিকিছে এনেকুৱা নহয় যে এ আইয়ে নিজে নিজে শিকাটো এইটো নহয় ন মানুহে পৰাই শিকে যেনেকুৱা মানুহে কিবা কৰে সেইটোৰ পৰা এ আইয়ে শিকে সেনেকুৱাই হয়
অ' মানুহে শিকাইছে। কোৱাটো নহয় যে মানুহেই শিকাইছে মানুহে ডেভলপ কৰিছে এওঁক ডেভেলপ কৰাটো মানুহে হয় ভালো হয় ক'ব গ'লে বহুত ভালো হয় বেয়াও হয় উম ক'ব গ'লেতো তোমাৰ ম তেদি কি হ'ব ভাল না বেয়া তোমাৰ মতে‌যদি এপ
মোৰ মতেদিতো ভালেই হয়, মই মইতো সেইটোৱে ক'ম যে ভাল হয় বুলি কওঁ।
হয় নেকি, আৰু যিবোৰ মানুহৰ যিমান বছৰৰ ট্ৰেইনিং লৈ আছিলে সিহঁতৰ।
উম, সিহঁতৰ মানে সেনেকুৱা নহয়। তুমি এনে চাবাচোন, মানে, যি মানুহে মানে তোমাৰ ইমান বছৰত ট্ৰেইনিং লৈছে এনেকুৱা নহয় যে তাহতে মানে সেনেকুৱা কাম চাম পোৱা নাই। পাইছে আৰু তোমাৰ বহুত এনেকুৱা আছে যে, সেইটো যে এ আইয়ে কৰা বুলি নহয় এ আইৰ এ আইৰ বহুত ভুলো হয়। সেইব সেইবোৰ সেইটোও চাবা তুমি সেইকাৰণে মানে তোমাৰ এ আই টো আজি-কালি সেনেকুৱা নহয় যে, এ আইয়ে হয় বুলি ইম্ পৰ্টেণ্ট বুলি এনেকুৱা ভাবা নাই, এতিয়াও হোৱা নাই কিবা হ'ব আৰু আৰু যেনেকুৱা আহা, মানে তোৰ উ যিমান তোমাৰ এনেকুৱা মানে, এইটো বছৰটো বাঢ়ি যাব। তোমাৰ, তেতিয়া মানে এনেকুৱা বেছিকে প্ৰগ্ৰেছ হ'বও পাৰে, তেতিয়া ডেভেলপ হ'বও পাৰে। তেতিয়া ছাগে মানে মানুহৰ এনেকুৱা কাম নাইকিয়া হ'ব পাৰে। এ এতিয়াতো এনেকুৱা হোৱা নাই আৰু। বৰ্তমান হোৱা নাই। মই যিহেতু মই চাইছো মানে, এনেকুৱা হ'লেতো তোমাৰ ভিডিঅ' বোৰতো দেখায় ন।
মইতো যিমান মান দেখিছো মানে, এ আইয়ে এভ্ৰিথিং কাম কৰাই দেখিছো মানে। এ আইয়ে বহুত মানুহৰ মানে লাইফবোলে বেয়া কৰি দিলি, এনেকুৱা এনেকুৱা মানে পাইছিলো বাৰু।
উম, উম, হয়। লগত টো হয় তোমাৰ আৰু আজি-কালি মানুহবোৰ মানে তোমাৰ অ যোনটো যো যোন জাগাত থাকে। যেনেকা যোনটো চিটি থাকে, সেইবোৰত মানে চিটি, ষ্টেটত থাকি মানে এনেকুৱা কাম নাপায়ে এনেও মানুহবোৰ মানে এনে এনেও মানুহবোৰ বিদেশত যায় তোমাৰ। বেছিকে, চাবচোন এনে কাম চাম কৰিবলে বিদেশতে যায়।
হয়, বিদেশত যায়, নহ'লে কিবা বাহিৰৰ দেশত যায়। হয়, তুমি ঠিকে ক'লা। বাহিৰৰ দেশত যায় কামাব
উম। সেইবোৰোতো তোমাৰ বহুত ডেভেলপ হৈছে। এতিয়া তোমাৰ বাহিৰা দেশ টোত কিমান ডেভেলপ হৈছে, আমাৰতো ইয়াতে অ এতিয়া ই হৈ ছে তোমাৰ। এতিয়াতো হোৱাই নাই, এতিয়াতো বহুত আ মানে আগবাঢ়িব আৰু আছে। তোমাৰ বাহিৰা দেশতটো চাবাচোন কিমান আগবাঢ়ি গৈছে, ত থাপিও তাতে মানে মানুহখিনিয়ে কাম পাইছে। তোমাৰ কাম এইটোয়ে হয় যে, মানে যেনেকুৱা পঢ়া লিখা মানুহে সেইবোৰ কাম নাপায়, যেনেকুৱা এক্সপেক্ট কৰে আৰু। পায় আৰু বহুত কিবা-কিবি আছে আৰু, তোমাৰ সেইবোৰত চেলেৰিও বেছি আছে।
অ', অ', তুমি ঠিকেই কৈছা। চেলেৰিও বেছি আছে, কামো-কামো ভালে আছে তোমাৰ। তোমাৰ যেনেকুৱা কাম বিচাৰে, সেনেকুৱা কাম পা পাই আৰু কি কৰিবা? কোৱালিফিকেচন আৰু মানে, অ'।
কোৱালিফিকেচন হোৱাটো তোমাৰ এইটো মানে ইম্পৰ্টেণ্ট নহয় আৰু মানুহৰ মানে স্কীলো থাকিব লাগে ন, সেইকাৰণে।
হয়, হয়, তুমি ঠিকেই ক'লা। অ কোৱালিফিকে কোৱালিফিকেচন মাত্ৰ হ'লে নহ'ব নহয়, কামটো জানিবও লাগে। তুমি কমা তুমি যদি কমাৰ্চলৈকে তুমি গ্ৰেজুয়েট কৰিছা। তুমি কমাৰ্চৰ ক নাজানো যদি তুমি কোৱালিফিকেচন আৰু সেইটো কি পঢ়িলা?
অ' হয়। উম, উম, বহুত মানুহে এনেকুৱা থাকে যে, এনে তোমাৰ গ্ৰেজুৱেট হৈ যায় মানে অ' মানে এনে হৈ যায় আৰু এনে নামৰে কোৱালিফিকেচন। মানে সেইটোত মানে সেইটো মানুহৰ কিমান বেগ লাগি কিমান এইটো হয়, তুমি আচল কথাটো নাজানা ন? সেনেকুৱাই লাগে যে, অ' গ্ৰেজুৱেট হৈছে এতিয়ালৈকে কাম কৰে। তাৰ আচল কথা এইটোয়ে যে, স্ কীলে শিকা নাই এতিয়ালৈকে, কিবা
আৰু কিছুমানে আৰু কিছুমানে পঢ়িকেও একো কৰিবই নোৱাৰে। যেনেকা কাম বিচাৰি নাপায়, কম কামৰ কাৰণে ঘূৰি থাকে আৰু কিছুমানে পঢ়িকে নপঢ়াকৈও মানে কাম বিচাৰিয়ে, কাম কৰি থাকে। এইটো ডিফাৰেণ্ট আছে ন, মানুহবোৰৰ আৰু সেই মানে নিবনুৱা সমস্যাবোৰ কা-কাৰ কাৰণে হয় জানেনে? সিহঁতৰ কাৰণেই হয়। দিয়া ঠিক আছে দিয়া।
অ', অ' দিয়া।
ধন্যবাদ!